অহ, কি কৰি আছা?
এ যা শুই আছোঁ। তুমি? যি গৰম দিছে আজি।
অহ, মইয়ো ঘৰতে। মইয়ো শুই আছিলোঁ এতিয়া উঠিম আৰু শুৱখৰ পৰা।
অহ, আজি ইণ্টাৰ্ণশ্বিপ কৰিব যোৱা নাই?
আজি গৈছিলোঁ তোমাৰ, এই বাৰটাত আহিলোঁ। ৰাতিপুৱাও গৈছিলোঁ। ৰাতিপুৱা গৈছিলোঁ তোমাৰ নটা মানত আৰু বাৰটাত আহিলোঁ।
অহ, কেই মানে, কেই ঘণ্টাৰ ইণ্টাৰ্ণশ্বিপ হয় কোৱাচোন মোক? মানে আগলৈ কৰিব লাগিব সেনে তেন। আগৰে ভাল হয় আৰু।
অহ, তোমাৰ এই ইণ্টাৰ্ণশ্বিপ তোমাৰ হেৰি, যদি তুমি এক মাহৰ এইটো কোৰ্চ হে, তোমাৰ ত্ৰিশ ত্ৰিশ দিনীয়া কৰ্চ, ত্ৰিশ দিনত তোমাৰ টোটেল এশ বিশ ঘণ্টা হ'ব লাগিব। এতিয়া যদি তুমি এদিন এদিনকে কৰা তেতিয়াহ'লে তোমাৰ এদিনত চাৰি ঘন্টাকে পৰে। আৰু যদি তুমি ভাবা যে এদিন যাম এদিন নাযাও, এদিন যাম এদিন নাযাম তেতিয়াহ'লে তোমাৰ পাঁচ ঘন্টা ছয় ঘণ্টা তেনেকে বেছি বেছিকে কৰিব লাগিব, মুঠতে তোমাৰ এশ বিছ ঘণ্টা হ'বই লাগিব, যদি এশ বিছ ঘণ্টা নহয়
তেতিয়াহ'লে তোমাৰ সেইটো একচেপ্ট কৰা নহ'ব।
মানে এশ বিছ এশ বিছ ঘন্টা ধৰ কমপ্লিট কৰিবই লাগিব যেনেকেই হওক মানে, ত্ৰিশ দিনৰ ভিতৰত কৰিব লাগে?
অ' ত্ৰিশ দিনৰ ভিতৰত কৰিব লাগিব, তোমাৰ পাঁচ ঘণ্টা ছঘণ্টা তোমাৰ কথা সেইটো কিমাকে কৰা কিন্তু এশ বিছ ঘণ্টা হ'বই লাগিব। মই ধৰা এতিয়া তোমাৰ ই, চাৰি ঘন্টা কৰিলোঁ হয় কিন্তু চাৰি ঘণ্টা যদি কৰোঁ তেতিয়াহ'লে দেওবাৰে অফিচ বন্ধ থাকে তেটো কম হৈ যাব হা, সেইকাৰণে মই পাঁচ ঘন্টাকে কৰি আছোঁ। সেইকাৰণে মই পাঁচ ঘন্টাকে কৰি আছোঁ, পাঁচ ঘন্টা কৰিলে মোৰ আৰামচে হৈ যাব।
উম, হ'ব এইবিলাক মানে কি হয় জান? নিজৰ ওপৰত হেৰি কৰে, তুমি যদি সোনকালে কৰিব পাৰা এ, যদি এশ বিশ ঘণ্টাটো তুমি যদি পোন্ধৰ দিন ষোল্ল দিনতে কৰি দিব পাৰা
মই ভাবিছোঁ তোমাৰ এই অ' মই ভাবিছিলোঁ তোমাৰ পঁচিছ দিনত মই কমপ্লিট কৰিম, কমপ্লিট কৰি কেনে ধৰা বিশ তা বিশ তাৰিখৰপৰা মই ৰিপৰ্ট বনোৱাটো যে সেইটো ষ্টাৰ্ট কৰি দিম, বিশ তাৰিখৰপৰা সেইটো ষ্টাৰ্ট কৰিলে ধৰা পাঁচদিন মান লাগিব, পাঁচদিনত মোৰ হৈ যাব, হৈ গ'লে তাৰপিছত চাৰ্টিফি লাগে সেই চাৰ্টিফিকেটটো কৰাই কিনে চব মানে পঁচিছ তাৰিখত চব মানে ৰেডি কৰি ৰাখিম।
অ' মানে তুমি মানে পা সেই পঁচিছ তাৰিখেলে চব কমপ্লিট কৰি দিবা মানে, গৰম যোনটো গৰম বন্ধ সেইটো দিছে।
অ' পঁচিছ তাৰিখ মানত পুৰা কমপ্লিট কৰি দিম, তাৰপিছত পাঁচদিন পুৰা ফ্ৰী, আগষ্টৰ এক তাৰিখে মই কলেজত জমা দিম।
অ' তোমাৰতো এতিয়া কমপ্লিট, ইণ্টাৰ্শ্বিটো কমপ্লিট নহ'লে এইটো ফিফ ছেমৰ ৰিজাল্ট নোলায় বুলি
নাই নাই, অ' নোলাই অ' নোলাই, এইটো তোমাৰ যদি তুমি নোৱাৰা কমপ্লিট কৰিবলৈ তেতিয়াহ'লে তোমাৰ অহা বছৰ যিসকলে কৰিব সেইসকলৰ লগত তোমাৰ কৰিব লাগিব।
মানে এইটো ইণ্টাৰ্ণচিপ ফিফ ছেমত তুমি মানে কম্পালচৰি কৰিবই লাগিব যেনে
অ' কৰিবই লাগিব যেনেকেই হওক তোমাৰ।
এইবছৰ নহ'লে অহা বছৰ হলেও কমপ্লিট
অ' মুঠতে অ' কৰিবই লাগিব নহ'লে তোমাৰ ৰিজাল্ট নোলায়।
উম, পিছে কম্পিউটাৰ ক্লাছ গৈ আছা নে নাই?
কম্পিউটাৰ ক্লাছ আজি মোৰ নাই, মোৰ থাকে তোমাৰ সপ্তাহত তিনিদিন হে, তিনি দিনত মানে তুমি নিজে চইচ কৰিব পাৰে কোন কোন কোনদিনাখন তুমি কৰিবা, মই চইচ কৰিছিলো তোমাৰ এ, সোমবাৰ, মংগলবাৰ আৰু বুধবাৰ।
বুধবাৰ মইে তিনদিন কৈ কৰিছা একচলী?
অ' তিনটো অ' তিনিদিন আৰু তোমাৰ দেৰ ঘন্টকে কৰাই, মই লৈছিলো তোমাৰ হেৰি বাৰটাৰপৰা দেৰটালৈকে তেতিয়া মানে আমি যেতিয়া লৈছিলো মই আৰু মোৰ লগৰটো, তেতিয়া মানে আমাৰ ক্লাছ চলি আছিলে যে কলেজত, তেতিয়া মানে আমাৰ এঘাৰটাত ক্লাছ শেষ হৈছিলে এঘাৰটাত সেইকাৰণে আমি বাৰটাৰপৰা লৈ লৈছিলোঁ।
ভালেই কৰিছা বাৰুতে আৰু এতিয়া তুমি ফাৰ্চ চেমৰ এক্সাম হ'বই অলপ দিনৰ পিছত আৰু কেইটামান চাগৈ আছে। টপিক সেইকেইটা কৰাৰ পিছত
এ, মোৰ কেই তুমি কালি কালি যে মই ক্লছত গৈছিলো, তেতিয়া মানে মোৰ হেৰি কমপ্লিত হ'ল, প্ৰেন্টেচন কমপ্লিত হৈ গ'ল।
প্ৰেজেণ্টেছন, এতিয়া তোমাৰ হেৰি কৰাব ছাগে কাইলৈ অহা নেক্স জোনটো সোমবাৰৰপা অহা সোমবাৰৰপা তোমাক হেৰি কৰাব কি আছিলে সেইটো, কৰে কৰেল ৰ' কৰা
কৰেল অ' কৰেল ৰ' কৰেল ৰ' এটা আছিলে অ' সেইটো কি হয় এইটো বস্তুটো কোৱাচোন অলপ।
সেইটো তোমাৰ মানে কি হয়, মানে কৰেলৰ, মানে তোমাৰ, হেৰি আকৌ কাবাক-কাবাক দিছিলে, এনেকে যে, লগ-বেনাৰবিলাক যে
অ', লগ' বনাই যে, বেনাৰ বনাই, সেইবিলাক নেকি?
সেইটো তোমাৰ যে, ইউ-ইউটিউবত যে, লগ' বিলাক বনাই দেখিছাই চাগৈ।
কি, থাম্বনেইল?
থাম্বনেইল, লগ', এইবিলাক মানে তেনেকে শিকাব আৰু তোমাক মানে, সেই আৰু ত', এইটো এক্সামতো আহে টো, দুই, পাঁচ নম্বৰ নে কিমান নম্বৰ। সেইকাৰণে ইম্পৰ্টেণ্ট হয়, ভালকৈ শিকি ল'বা এইটো বস্তু।
অ', এইটো ইম্পৰ্টেণ্ট হয় ন'?
অ', এনেই আই-কাৰ্ড দিলে নে নাই তাৰ? মানে
অ', আই-কাৰ্ড, অ', আই-কাৰ্ড, আই-কাৰ্ড কেতিয়াবাই দিলে।
এ, অ', অ'। তোমালোকে এডমিশনত কিমান পইচা লৈছিলে? আগতে আমাৰ কম লৈছিলে, তেতিয়া লওঁতে আৰু আমাৰ কোৰ্ছ, আমাৰতো তে তিয়া মানে, দুটা কোৰ্ছ পাইছিলোঁতো, এটা পাইছিলোঁ এ', এডিডিচিএ যোনটো তুমি এতিয়া কৰি আছা, বৰ্তমান।
অ'।
আৰু এটা পাইছিলোঁ, টেলি যোনটো এডভান্সড, এটা টেলি থাকে, তোমালোকৰ যোনটো এতিয়া ফাৰ্ষ্ট ছেমত টেলিটো পাবা আৰু এটা থাকে এডভান্সড টেলি, হে
অ'।
এডভান্সড টেলিটো তোমাৰ, হেৰি, কি আছিলে, সেই তোৰ লৈছিলে তিনি হাজাৰ নে এহেজাৰ এটা লৈছিলে, পোন্ধৰশটা লৈছিলে, অ'। গৈছ নে?
এডভান্সড টেলিৰ কাৰণে তোমালোকৰ পোন্ধৰশ এটা এক্সট্ৰাকৈ লৈছিলে ন?
অ', এতিয়া তুমি যদি সেইটো ল'ব যোৱা, ছাবজেক্টো লৈ পেলাই যদি পঢ়িব যোৱা, তোমাৰ তে তেতিয়াহ'লে তিনি হাজাৰমান পৰি যাব। এডভান্সড টেলি যদি কৰা। আমাৰ কোনো নকৰিলে, এনেই পইচাটো দিলোঁ, বুজিছা?
অ', অ', এ, তেনেহলে মইও নকৰোঁ এইটোৱেই
উম, নালাগে, দৰকাৰ নাই। তোমাৰ যোনটো এডিডিচিএ, সেইটোকে কৰা, এডভান্সড
অ', মোৰ সেইটো, অ', সেইটোৱেই। মোৰ, মানে এইটো হলেই হৈ যাব।
অ', কিন্তু আমাৰ, এই সুজানে কিন্তু কমপ্লিট কৰিলে দেই। এক্সামো দিলে হ'বলা, চাৰ্টিফিকেট পালে নে নাই গম নাপাওঁ। পাওঁ মই বাৰু এইটো কথা
অ', ই, ই মানে হেৰি, তোমালোকৰ যিটো চাৰ্টিফিকেট, মানে এডিচিএৰ এইটো চাৰ্ট চাৰ্টিফিকেট ওলোৱাৰ পিছত, ই, শুনিছিলোঁ যে এইটো চাৰ্টিফিকেট ওলোৱাৰ পিছত তাত মানে টেলিৰ কিবা এটা বাকী আছিলে মোক কৈছিলে, মইতো বিশেষ একো নাজানো। তেতিয়া কৈছিলে যে ই বোলে ক্লাছত যাব
ময়ো গৈছিলোঁ বাৰু আগতে কেইদিনমান। তাৰপিছত মোৰ যাব মন নোযোৱা হৈ গ'ল, তাৰপিছত কাম-চাম ওলাই তেনেকৈ কিবা-কিবি হৈ গ'ল। এনেই যেন-তেনে মই মানে নিজৰ কম্পিউটো, কম্পিউটাৰ ক্লাছটো কমপ্লিট কৰিছোঁ, যোনটো এডিচিএ ছাবজেক্টটো লৈছিলোঁ, বুজিছা? মানে মই ছমাহমান নগ'লোঁৱে, নহ'লে মোৰতো চৌবিছতে শেষ পিছত লৈছিলোঁ মোৰ
অ', তোমাৰতো বহুত টাইম, অ', তোমাৰ বহুত টাইম লাগিছিলে। তুমি মানে এবচেণ্ট কৰিছিলা যে বহুত দিন।
মই এবচেণ্ট মানে, ছমাহমান এবচেণ্টেই কৰিছোঁ, বুজিছা? তাৰ পিছত গৈছোঁ আৰু এক্সাম দিছোঁ ফাৰ্ষ্ট ছেমৰ
অ', তোমাৰ কি ফাইনেল হৈছিলে নেকি পিছত?
হয়। ফাইনেল নহয়, মই যেতিয়া, মানে মই অলপ-চলপ মানে মোবাইলতে চাই পেলাই শিকি গৈছিলোঁ, মানে বুজিছা? নহ'লে গম
অ', নাই, সেইটো কোৱা নাই। মানে তোমাৰ কৈ আছোঁ যে, তোমাৰ কি? তুমি যে ইমান দিন ক্ষতি কৰিছিলা, তোমাৰ কিবা ফাইন ধৰিছিলে নেকি?
অ', ফাইন দিয়া লৈছিলে। কৈছিলে তুমি কিমান, পোন্ধৰশ নে কিমান ফাইন দিবা। মই কৈছোঁ, মোৰ গা-চা চা বেয়া হৈছিলে, ফেমিলি অলপ প্ৰব্লেম হৈ আছিলে। তেনেকে মানে, মোৰ এনেও হৈ আছিলে বাৰুতে উম, তেনেকে কওঁতে মানে ক'লে ঠিক আছে তুমি মোক আগতেই জনাই থ'ব লিছিলা যেতিয়া, তোমাৰ এটকা ফাইন নললোহেঁতেন তুমি যিহেতু, নজনাালা। তেতিয়াহ'লে তুমি ফাইন এটা দিবই লাগিব মিনিমাম ফাইনএটা দিবই লাগিব ন'হলে তুমি ক্লাছ কৰিব নোৱাৰিবা, তুম ফাইন দিবা লগৰটো পৰা ক্লাছ কৰিব পাৰিবা।
অ', কিমান লৈছিলে ফাইন?
তেনেকে ক'লে তাৰপছত মই তেনেক মানে এই হাণ্ড্ৰেড এটা লৈছিলে আৰু মানে মোৰ পৰা। একেবাৰে কম ফাইন অ', তাৰপিছত এইথ হান্দ্ৰেদ দিয়াৰ পৰা আকৌ মোক ক্লাছ কৰিব দিছ আৰু মানে, তেতিয়া মোৰ আকৌ আই ডিখন হেৰি হৈ গৈছিলে যে, মানে ডেট এক্সপায়াৰ হৈ গৈছিলে।
অ', এক্সপাইৰ হৈ গৈছিলে অ'।
অ', হেই ডেটা থাকে ওৱান ইয়াৰছৰ হেইটোত বেছি হৈ গ'ল সেইটো, কোৱাণে সেইটোতো ফাই লাগিলহেঁতেন সেইলাক নকলো মই ইমান নাচাই নাথাকেতো যিহেতু, সেইটো হোৱাাহেতেনটো শেষেই হৈ গলোহঁতেন মই।
উম।
অ', এই কাৰণে, আৰু এইবিলাক বুজিছা।
অ', গ'ম পাইছোঁ আৰু তুমি তুমি যেতিয়া ক্লাছ কৰিছিলা অকলে অকলে কৰিছিলা নেকি, নাই তোমাৰ চিনাকি কোনোবা লগৰ আছিলে?
নাই মোৰ মানে চিনাকি লগৰ লগৰীয়া এজনীয়ে কৰিছিলে, তাৰপিছত আৰু সুজানে কৰিছিলে মানে মোৰ তেতিয়া মানে সিঁহতে শিকি আছিলে মই তেতিয়া কম্পিউাৰ এডভানস টেলি শিকি আছিলোঁ। তেতিয়া কৰি আছিলোঁ মানে। উম, তুমি গ'ম পাইছিলা চাগে মই তোমাক কৈছিলোঁ কোন শিকিছিলে।
অ', অ'।
অ', অ'। এইবাৰ আকৌ কম্পিউটাৰৰ পৰা আমক নি'ব চাগে ক'বাত, তুমি যাবা নে নাই এইফালে? নৱেম্বৰ ডিচেম্বৰ মানত নিব চাগে।
অ', যদি নিয়ে তেতিয়াহলে চাম ক'ত নাই ক'ত নিয়ে যদি ভাল জাগা হয়, তেতিয়াহ'লে যাম বাৰু।
তুমিতো যাবা?
মইতো যামেই চিয়ৰ যাম এইবাৰ।
অ', অহাবাৰতো হেৰিত লৈ গৈছিলে তোমালোকক, হেৰী কি কয় কাৰ্বি আংলং নে কি? অ', কাৰ্বিআংলং অ', কাৰ্বিআংলং সেই জেগাটো যে মই গৈছিলোঁ আগতে এবাৰ। বিহুত তাত টো অ'। বহুত ধুনীয়া তোমাৰ ওপৰৰ পৰা ঝৰ্ণাৰ পৰা পানী পৰি থাকে যে, আৰু চিৰি আছে ওপৰত উঠিবলৈ। অ', গ'ম পাইছোঁ কিন্তু তাত যে, অ', বহুত ধুনীয়া লাগে কিন্তু তাত এটা প্ৰব্লেম তোমাৰ এই নেটৰ্কটো নাপায়, পাহাৰীয়া জেগা যে।
পাহাৰীয়া জেগাা মানে তাত মানে ইয়াৰটেল নেটৱৰ্ক পুৰা চিমখন পুৰা ডিছকানেক্ট হৈ যায়, তাৰপিছত তোমাৰ যি টি জিঅ' নেটৱৰ্ক জিঅ'ৰ কি জিঅ'ৰ চিম আছে। তেতিয়াহলে তুমি শুনিছা?
অ', শুনিছো শুনিছো কোৱা।
জিঅ' চিম আছে যেতিয়াহ'লে জিঅ' চিম খনে তোমাৰ কাম কৰে তাত বুজিছা মোৰ আমাৰ কি দিগদাৰ হৈছিলে মোৰ পঢালে মোৰ তাত আমাৰ লগৰখিনিৰ ভিতৰত মোৰ তাতে জিঅ' চিম আছিলে তেতিয়া।
অ', অ', চবেই তোমাৰ পৰা হটস্পট লৈছিলে নেকি?
আৰু তাত অনলাইন আম কেছ এটাও নিয়া নাছিলো ভাবিছিলোঁ তাত যাম ধুনাকৈ আমি আজিকালি যিহেতু, ডিজি তেল যুগ অনলাইনতে চৱে পেমেণ্ট মাৰে। অনলাইন মাৰেই চবেই তাৰপিছত গৈ চাইছোঁ উ, নাই দেখোন এটাও মানে হেৰি অপশচন নাই।
উম, এইটো প্ৰব্লেম হৈছিলে ন'?
অ'।
আৰু তোমালোকৰ খোৱা দোৱাটো ঠিকেই দিছিলে ন?
হম?
খোৱা ধোৱা ঠিকেই দিছিলে?
খোৱা বোৱা মতে ভালে আছিলে তোমাক মানে আইচক্ৰীম মানে পইচা কিমান কৰি লৈছিলে। তাত ছেভেন হাড্ৰেড কৈ লৈছিলেটো সেইটো হিচাপে ভাল সেইটো হিচাপে ভালে আছে বাৰু তে মানে যি যি কৰিছিলে।
অ', কি কি ভাতৰ লগত কি কি দিছিলে তোমাৰ তৰকাৰী চব্জি?
তোমালোক ভাতৰ লগত তুমি চ'ব খাব পাৰিবা মাছ, মাংস, ডিম, পণিৰ। দিম দিয়া নাই মানে পনীৰ, মাছ। তাৰপিছত হেৰি পেটো মানে মাছৰ যি যি বনাই সেইবিলাক। তাৰপিছত কি আছিলে ফ্ৰাইড চিকেন তেনেকৈ আৰু বহুত দিনৰ দিন হৈছে। দিন হৈছেতো পাহৰিছোঁ পাহৰিছোঁ বাৰু বহুত মানে খুৱাইছে তোমাক।
কিমান কিমান জন গৈছিলা, কিবা মনত আছেনে?
তেতিয়া আমাৰ দুখন বাছ ফুল গৈছিলে, এই যে হেৰি বাছ আল
আলট্ৰা অহ' আলট্ৰা দুখন ফুল।
দুখন গৈছিলে ফুল গৈছে অ'। তেতিয়াহ'লে কিমান মান জানে মই মানে চিটটো গ'ম নাপাওঁতো গৈছে চাগে পঞ্চাশ জন মান গৈছে পঞ্চাশ। অজনমান।
এই তোমাৰ এই নব্বৈ জন মান হ'ব এখন আলট্ৰা তোমাৰ ফ্ৰৰ্টি ফাইভ লয় মানুহ।
এইটোৱে আৰু তাৰ পিছত আকৌ গাড়ী লৈ যোৱা আছেই মানে ছাৰ আৰু মে'ম হত।
সেইটোৱে ধৰা এশ মান গৈছে চাগে ন?
এশ ধুনীয়া গৈছে আৰু তাৰ ওপৰত আমাৰ কুকুৰ যোন মানে। খাদ্যটো বনাবলৈ মানুহো লৈ গৈছে ছাৰে গাড়ীত। সেইবিলাক কাৰণে তাত গৈ পেলাই আমাক ধুনীয়াকৈ কি প্ৰথম গৈ পোৱালে ব্ৰেড আৰু কি খোৱালে ব্ৰেড। দিম, পন চাহ এইবিলাক খুৱাই লৈছে তাৰ পাছত আকৌ তাত কি ধুনীয়া ধুনীয়া বস্তুও খাব পাই গ'ম পোৱা নাই।
অ' গ'ম পাওঁ।
উম, তাত কিন্তু বাৰুতে হেৰিছে অলপ মানে হেৰিও আছে।
গ'ম পাইছোঁ, গ'ম পাইছো, তুমি কি ক'ব খুজিছা অ'।
উম, সেইকাৰণে অলপ দিগদাৰ হৈ যায় মানে অলপ।
অ' সেইটো মানে তেনেকুৱা অ' তেনেকুৱা ঠাইত যে সেইবিলাক বস্তু থাকেই। তুমি বালুক পুং অ' বালুক পুং, কাৰ্বি আংলং, অৰুণাচল তেনেকুৱা ঠাইত গ'লে দে সেইবোৰ বস্তু পাবাই।
উম, আৰু দামো যি বেছি গ'ম পোৱা নে নাই কথাটো।
সেইটো বাৰু গ'ম নাপাওঁ, মই দামতো।
আমি চিপছ আৰু য'ত আমাৰ ইয়াত কিনু পাঁচ টকা লয় তাত কৈছে এই পেকেট চিপছ সাত টকা দিব লাগিব, মই কৈছো আৰে কি কথা?
অ' দুটকা এক্সট্ৰাকে লৈছিলে।
দুটকা এক্সট্ৰ তাৰপিছত তুমি দশ টকা দশটা যদি মৰ্টন কিনা আমাৰ ইয়াতটো দহ টকা দহ। মটনে পাই যায়, তাত আকৌ তুমি নোপোৱা দহ টকা তুমি সেইটা মৰ্টন পাবা সাত।
অলপ বেছি বেছি লাভ ৰ লৈছিলে।
ল'বই চোৱাচোন কাৰণ ইমান আমি যাওঁতে। তাতে আমাৰ কিমান হেৰি হৈ গৈছে অশান্তি লাগি গৈছে, ওপৰলৈকে বাছত যাওঁ তেওঁ।
অ' সেইটোৱে।
অ' তাৰ তাৰ লোকেল মানুহ বিলাকে ক'ৰ পৰা আনিছে ক'ৰ পৰা আনি পেলাই ক'ত থইছে এইবিলাকোতো ভাবিব লাগিব ন সেইকাৰণেটো ল'বই অলপ প্ৰফিট।
অ' সিহঁতৰো বহত খৰচা হৈ যায় না।
উম, সেইবিলাক কাৰণে প্ৰফিটটো ল'বই, তুমি সেইটো কৈয় লাভ নাই এনেকো নহয় বাৰু তে হেইটো। এইবাৰ আকৌ নিব চাগে, এতিয়া কি চলি আছে আমাৰ জুলাই চলি আছে ন?
এইবাৰতো জুলাই চলি আহিছে এতিয়া, কোনটো মাহত নিয়ে।
আগষ্ট, ছেপ্তেম্বৰ, অক্টোবৰ, অক্টোবৰ নৱেম্বৰত লৈ যায় মানে এই ঠাণ্ডা দিন গৰম দিন শেষ হয় যেতিয়া মানে ঠাণ্ডা দিনত অলপ ষ্টাৰ্টিং হয় যে।
অহ'
ৰাতিপুৱা ধৰক কুঁৱলী আৰু ঠাণ্ডা পৰে ৰাতি আবেলি কি এ তাৰপিছত দিনৰ সময়ত যে সেই ৰ'দ দিয়ে যে।
নৱেম্বৰ মাহত মানে, নৱেম্বৰ মাহত চাগে নিবো।
নৱেম্বৰ মাহতে দিব অহ। আমাক আমিও যাব পাৰিম বাৰু আমি যিহেতু এস্কষ্টুডেণ্ট আছিলোঁ তাৰ।
তোমাকো লৈ যাব ন'। অহ, মানে এস্কষ্টুডেণ্ট যিমান আছে যোনে মানে যাব খোজে লৈ যায়।
তাৰমানে অহ, যায়। ইচ্ছা আছে ‌সি যাব পাৰে, এতিয়া সুজানো যাব পাৰিব যাম বুলি ভাবিলে, মইয়ো যাব পাৰিম, তুমিও যাব পাৰিবা। মোৰ লগৰ কেইটামান যাব।
সেইটোতো ভালেই।
মোৰ লগতো দুটা মানে এডমিচন লৈছিলে বুজিছা কিন্তু এতিয়ালৈকে যোৱাই নাই। কি হ'ব, নাই যোৱা। সিহঁতে কি হ'ব সিহন্তে জানিবা আৰু দেই। গমচম নাপাওঁ।
অহ, মোৰ লগৰটোতো তুমি যে চাইছিলা, মোৰ লগৰ এজন আছিলে।
অহ।